আহ ভাইতি কি কৰি আছা?
এ এতিয়া বজাৰত যাম আৰু।
অঁ বজাৰ লগ বজাৰ যাব নেকি আজি বজাৰ আছে নেকি তোমালোকৰ ফালে
অঁ শুক্ৰবাৰ অঁ সপ্তাহী বজাৰ।
অঁ মানে ডাঙৰ বজাৰ হয়ঁ।
ডাঙৰে হয়ঁ।
অঁ অঁ কি আনিবা বজাৰৰ পৰা যাই।
চিধা বাত বজাৰত কেতিয়াবা।
অঁ মানে এবাৰ এ এবাৰ গেছিলো আৰু কি মানে ইমান মনত নাই ভালকে।
এখন জেগাত আছিলি নেকি?
নাই বাজাৰত নাযাওঁ যে ঘৰতে আছো বাজাৰত ইমান যাৱা নহয়।
হয়ঁ নেকি?
অঁ মানে ইমান নাযাৱে মানে ঘৰৰ মানুহে কৰে বজাৰ।
অঁ আচ্ছা কোনে কৰে মায়ে কৰে নে দেউতাই?
দেউতা।
অঁ! তুমি নকৰা সেইকাৰণে বুজি নাপোৱা।
অঁ মানে নাযাও মানে এনেকা যাই যা যোৱা নহয় এনেকা।
কিবা গম পোৱা নাই চাউল কিমান কৰে এককিলো।
চাউল নাই নাজানোয়ে নিকিনো মই কিমান কি লয়।
মাংস।
মাংস এটা নাই গম নাপাওঁ কিবা গটা বা কিমান লয় বা কেজি। কেইজি কিমান লয় গম নাপাওঁ আইলা
হয়ঁ নেকি কি মাংস খাই ভাল পোৱা?
মইতো ব্ৰইলাৰ পিছত আৰু হাঁহ ছাগলী।
নিজে বনাই খাব পাৰা নে?
বনাবাতো নাজানো চাহ বনাবা জানো কিন্তু তথাপিও নবনাও মই সেইবিলাক।
অঁ।
তুমি বনাব জানা?
অঁ মই বনাব জানো খাহীৰ মাংস বনাই দিছোঁ।
হয়ঁ নেকি? তোমাৰে ভাল তেনেহলে ন বনাব জানা নিজে বনাই খাব জানা।
অঁ!
মই বনাবাই নাজানো এইবিলাক মই চাহ বনাব জানো আৰু এটা কণী কণী ভালা জানো আৰু।
হয়ঁ নেকি?
অঁ আমাৰ ঘৰতে কৰে ইলা মাহঁতে কৰে।
অঁ!
কি আনিলি বজাৰৰ পৰা যায়।
বজাৰৰ পৰা মাংস আনিব লাগিব।
গাহৰি নাখায় গাহৰি গাহৰি।
গাহৰি নাই মই গাহৰি নাখাওঁ সৰুৰ পৰাই নাখাওঁ।
হয়ঁ নেকি মই এবাৰ গাহৰি খাই ভাল লাগে গাহৰি মাংস খাই ভাল লাগে।
হয়ঁ নেকি?
উম গাহৰি ফেভাৰেট কবা। অ মানে গাহৰিও ফেভৰেট ক'ব গেলি।
অ গা-গাহৰি মংছ কেনেকুৱা চফ্ট না টাইত?
নাই চবটে নৰম, অ তুমি খাই পোৱা নাই?
নাই নাই।
এনে খাই ভাল লাগে।
এইবিলাক গাহৰিতো এই বড়ৰ মানুহ বিলাক বেছি খায়।
অহ বড়ো, ৰাভা, অহ আছে বহুধৰণৰ আমিও খাং। অ আমিও খাং।
এদিন দুধনৈ গৈছিলো হা।
অ।
মানে আমাৰ খুৰাৰ ল'ৰাটো আৰু মই গৈছিলো মানে মাটিছিলে বিয়াত গ'লো
উম
ৰাতি গ'লো যাৱাতে যাৱাতে ৰাতি হৈ গ'ল, আই তাতে খাই খানা দিছিলি কি দিছে জানা? খাৰ গাহৰি মাংস উম চব মাংস দিছে। হাঁহৰ মাংস চব মা যি মাংস খোৱা তুমি চব মাংস দিছে। খাহি মাংস চব বছি টটেল আমাক আ দিবা লাগছি নহয় অ গাহৰি কি কি পিছ বিলাক ধুনীয়া ধুনীয়া পিচ এক আমাক আনি এক বাতি আনি দিছে। ভাইটি খোৱা বুলি কোৱা লগছে। নাই দাদা মই এইবিলাক নাখাওঁ তে কি খাবা? তে মই কৈছো এ খাহিৰ মাংস খাবা নেকি? অ খাহি মাংস আনি দিছে, তে হাঁহৰ মাংস খাবা নেকি? নাই মই নাখাওঁ তাৰপিছত এ সেইবিলাক দিছে, মাছ দিছে ভাল ভাল এ ব্ৰইলাৰ চিকেন পকৰা দিছে।
অ তুমি মানে তুমি গাহৰি নাখাৱা আৰু নেকি ন?
অ।
অ
বৈদ্য খানা দিয়ে সিহঁতে। হা?
অ বিয়া বিয়াত না খানা হ'বই।
অ হ'লিও সিহঁতে চব মাংসই দিয়ে।
হয় নেকি?
অ লোকেল, ব্ৰইলাৰ, চল চব দিয়ে, হাঁহৰ মাংস দিয়ে,
নহ'লে ভালে তেনেহ'লে আহ।
কি খাবা ফচকা-চুচকা চব দিয়ে।
কোনে কোনে যাবা আকৌ বজাৰত?
হা?
বজাৰ কোনে কোনে যাবা?
বজাৰত যাম মই।
অকলে?
অ অকলে যাম উম।
মানে লগত কোনো নাই নেকি।
লগত কোনো নাই লগ আছে ঘৰত আছে।
অ মে দূৰত না ওচৰতে হয় তহঁতৰ ঘৰৰ পৰা।
অলপ এটা উম এক কিলোমিটাৰ হ'ব।
অ। বাইক লৈ যাবি না কিবা চাইকেল দি।
এনে যাম গাড়ী দি
উ তহতৰ গাড়ী আছে।
অ।
কি গাড়ী।
বাইক।
অ অ হয় নেকি।
উম। আৰু।
পিছত ভাত চাত খাইছা নাই।
ভাত খালো কেতিয়া খাইছে ভাত।
হয় নিকি।
অ।
কি
কি কৈছা।
কি শাকেৰে খাইছা।
নিৰামিষ।
অ।
আজি অম্বুবাচী লাষ্ট শেষ যে।
অ কি কি মাংসৰ ফেভাৰট পুৰা।
খাহীৰ মাংস।
আৰু উম এ কি কি খাই বস্তু ভাল লাগে এনেকুৱা বিৰিয়ানী হওক পাস্তা এইগিলা বস্তু বোলে।
উম কিবা ভাল লাগে দাবিলি।
দাবি পুৰা ফেভাৰট নেকি।
উম ডাবেলি আৰু চাহী পনীৰ।
অ।
তাৰপিছত আৰু খানাৰ ভিতৰত কুপ্তা কেতিয়াবা খাইছা নেকি কুপ্তা।
অ খাইছো।
কেহেদি বনাই কোৱাচোন।
এ খাইছো ন গম নাপাওঁ কি খাই ভাল লাগিছিলে গম পাওঁ।
কি মাংস দিব নাই নেকি।
নাই ৰেষ্টুৰেণ্ট খাইছো কি দি বনায় বহু দিন হল খোৱা আগতে গম নাপওঁ।
কেনেকে লাগে খাওঁতে বস্তুটো কি মানে খাওঁতে কেনেকে লাগে।
উ মই কিন্তু উ ই ফ না প্ৰথমে ভাবিছিলো কি বস্তু মানে ভাল নালাগব নেকি। খাইছা অলপ অলপাল খাই চাইছিলোঁ ভালে লাগচি।
মই ক'ব লাগছো কেনেকে বনাই।
উম কোৱা।
উম কচকলছটো কাটি ললা হা ধুনীয়া কৰি।
অ।
কাচকল কাটি এনে ধুনীয়া কৰি বাকলিটো এৰাই কিবা। এ প্ৰেচাৰত দিলা, হুইচেল মাৰিব দিলা পুৰা, হুইচেল মাৰাৰ পিছত। অ' ওলাই ফেলে তাক। আ জলকীয়া আদা নহৰু আদা নহৰু তাৰপিছত বেচন দি ধুনীয়া কৰি সানি পেলাই।
অ' তাত অ' তেলত ফ্ৰাই কৰি পিছত আৰু কিবা মচ।
উম গল্লাৰ নিচিনা লা এ কিবা ক'বা লাগিব গোল গোল কৰিব লাগিব।
অ' কিছুমান গোল্লা সেনেকে বনায় কিছুমান। পিঠা সেনে বনাই কিবা টিটিলি পিঠা যে আছে সেনেকুৱা এটা চেপ দে আকাৰ দে এটা।
উম চেপ্টা কৰি নোৱাৰে বনাই দিছোঁ মানে।
অ' সেনেকা নবনাই গ'ল ৰাউণ্ড থাকে।
হয় নেকি।
উম।
ফাৰ্ষ্টতে মছলা দি ফ্ৰাই কৰে অলপ না আৰু পানীৰ চানিৰ কিবা তেলেদি।
মছলা দি এই আগতে তেল দি ফ্ৰাই কৰে।
অ' পিছত।
ৰঙা ৰঙা টিকটিকা হৈ যাব ফ্ৰাই কৰাতে কৰাতে। হৈ যোৱা পিছত সেইটো ওলালে না ওলোৱা পিছত আৰু। আৰু আদা নহৰু জলকীয়া বিলাহী চিলাহী কাটি মিক্সিত গুড়া কৰি লবা এতিয়া। গুৰি কৰি লবা পুৰা, গুৰি কৰাৰ পিছত। তাৰপিছত সেইটো তাই সেইটো ভাজি লবা তেলত ফ্ৰাই কৰিবা সেইটো পুৰা। আৰু কিবা এইযে এই বাটৰ দিবি বাটৰ বাটৰ।
অ'-অ' বাটাৰ।
উম। আৰু মজৰ অলপ দিব লাগিব তাতে তাত দি হেনা ধুনীয়া কৰি। ফ্ৰাই কৰা বস্তুটো ফ্ৰাই কৰাৰ পিছত এইটো যোনটো কুপ্তাটো বনাইছে কুপ্তাটো দি দিয়ে তাত।
হিনো খাই ভাল লাগে বহুত মছলা দিয়ে ন
অ' অলপ আৰু ঘি অলপ অলপ ঘি দি দিয়া মানে অলপ ভালকে ভা অলপ পানী নিচিনা ফ্ৰাই কৰা। গ্ৰেভি গ্ৰেভি টাইপৰ হৈ যাব খাই কি ধুনীয়া লাগে না। সেইটো মই এই ফাষ্ট টাইম ফাষ্ট টাইম খাইছিলো গুৱাহাটীত।
হয় হয় অ' মইও এই গুৱাহাটীতে মানে যা যাওঁতে খাইছো তাতে।
উম।
আমি তাতে ৰেষ্টুৰেন্টত সোমাইছিলো তাতে তাতে খাইছিলো আমি
অ'।
আমাৰ গাঁৱত টো এইলা পোৱা নাযায় না, এ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত খা পোৱা যায়।
উম আৰু পাভ মাছ খাইছা নেকি পাভ মাছ।
হা হা।
পাভ মাছ খাইছা নেকি?
কিন্তু মাছটো চেপ্তা চেপ্তা ন নহয়তো।
অ' মানে তাৰ খালি পেটত যে কাটা বিলাক থাকে।
অ' এইটো টো অ' এইটো টো কি পাভ না কিবা বুলি কয়।
পাভ পাভ।
হয় দিয়ক খাৱা নাই দেখিছো কিন্তু খাৱা নাই।
সেইটো কিমান চাৰিশ টকা কিলো নেকি।
নাজানো এই খাৱা নাই কিন্তু দেখিছো মাছটো জানো। সেইটো খাৱা নাই কেনেকুৱা লাগে গম নাপাওঁ।
অ' এই পাভ মাছটা কিহেদি বনাই জানা নাজানা।
দেখিছো গম পাওঁ খালি মাছটোৰ নামটো জানো কিন্তু খাই পোৱা নাই।
কিহেদি বনাই জানা নে নাজানা।
অহ নাজানো।
সেইটো কি সেইটো কি কৰে মাছটো ভালকে ফ্ৰাই কৰে জান।
অহ
মাছটো যদি ফ্ৰাই কৰা ভাল নহয় মাছটো একেবাৰে কিবা হৈ যাব বেয়া হৈ যাব ভাঙি চিঙি যাব, ফ্ৰাই কৰিব জানিব লাগিব।
অহ
সে সেইটো ফ্ৰাই কৰি লোৱা ভালকে। তাৰপিছত আলু কাটিবা, ভুজিয়া নিচিনা মিহি মিহি কৰি কিনে।
উম
আৰু কাজু দিবা কিচমিচ দিবা, বাদাম দিবা।
উম
সেইটো ঘূৰি কৰি লবা ধুনীয়া কৰি।
তাৰ পিছত
তাৰ পিছত মছলা চছলা দি হেনা ধুনীয়া কৰি সেইটো ফা ফ্ৰাই কৰি হেনা।
অহ
তাৰপিছত সেইটো মাছটো দি দিলা খাই হেনা ইমান টেষ্ট হয় ন।
মানে খাই পোৱা নাই মানে দেখিছো মাছটো আৰু এতিয়া মই খাৱা নাই এইটো।
খাৱা নাই না, বহুত টেষ্ট লাগে মই খাইছো মই কৈছোঁ বাইদেউ ভাল নালাগিল নালাগে মই নাখাও দিয়া। নাই নাই ভাইটি ভাল লাগিব খোৱা খোৱা। তে মই এবাৰ খালোঁ আৰু আছে নেকি বাইদেউ বাইদেউ হয় অ আছে দেই সেইটো কিন্তু সঁচা কথা দেই।
নাই খাই ভাল লাগে আৰু কি ন সেটাই মই খাই মানে দেখিছো মাছটা গম পাওঁ পাহু মাছ হয় কিন্তু খাই পোৱা নাই কেনেকা লাগে।
এইবিলাক দি বেলেগ বেলেগ চিষ্টেম দি বনাই খাব পাৰে।
ডাঙৰ ডাঙৰ ৰেষ্টৰেণ্ট পোৱা যায় এইবিলাক।
অহ
আমাৰ যেনেকে সৰু হুৰা ৰেষ্টুৰেন্ট হোটেলত পোৱা নাযায়
আৰু কিবা খাইছা নি, কলডিল চিকেন খাইছা নেকি?
অ ইটা ইটা খাইছোঁ। মই এই এই মই বনাব নাজানো খাই পাইছো এতিয়া মানে অ মেনু ম মেনুত আছিল এইটো অৰ্ডাৰ কৰিছিলো আহি পাইছে।
অহ।
খাই পাইছো আৰু এইকেইটা।
অহ
গৈ গম নাপাং কেনকা বনাই খাবলৈ
টেষ্ট, তাৰ টেষ্টটো কেনেকুৱা?
টেষ্টটো ভালে লাগিছে মোকো।
অ', কেনেকে বনাবি মই ক'বা লাগছো শুনা কলিডিল চিকেনটো আগত কলটো এ কাটি এ মিহি মিহি কৰি কাটি লবা কল ফুলটো কাটি পেলে ভালকে বইল কৰিবা পানীত।
পাছত
বইল বইল কৰি ওলাই তাৰপিছত মছলা পাতি জোগাৰ কৰি ৰাখ কৰি হেনা মছলাটো ফ্ৰাই কৰাতে কৰাতে তাৰপিছত সেই কলডিলটো ফা ফ্ৰাই কৰিবা ফ্ৰাই কৰাৰ পিছত চিকেন টো দি দিবা তাত, ধুনীয়া কৰি ফ্ৰাই কৰে। একেবাৰে মছলা পাতি দিয়ে কিনে ফ্ৰাই কৰোতে কৰোতে ৰঙা টিক
অ'।
ৰঙা টিক টিকা হওঁতে ভাজতে দহ পোন্ধৰ মিনিট ভাজিব লাগিব। ধুনীয়া কৰি, ভাজাতে ভাজাতে ভাজাতে ভাজতে তেতিয়া চাবা অ', এতিয়া আৱাজ হয় এটা আৱাজ উলাব চিকেনৰ পৰা এই ফুট, ফুট ফুটিব এটা আৱাজ অ', এতিয়া হৈছে তেতিয়া অলপ কিবা পানী দিবা।
অ', তই কি ইলা চেব চেব কাম কৰিছিলি নেকি? তই এ চেপত কাম কৰিছিলি নেকি। মানে হোটেলত কাম কৰিছিলি তই।
অ'।
এইখিনি বস্তুটো বনাব জানা না।